অ অ অ আছোঁ দিয় ভালেই কি কৰিছা
এ ভাত পানী খাই আহিলো খাই পেলাই এতিয়া অলপমান বহিছো বল তাৰ পিছত বোলো খবৰ খাতি এটা লও কেনেকুৱা কি চলি আছে
অঁ মোৰো সেইবুলিয়েই মইহে কল কৰিছোঁ মই সেই খবৰ বুলিয়ে কলোছোঁ মই ভাত ভাত খাই উঠি
অ অ কি বনালা আজি উম
আমি খাৰো দাইল দাইলাত আৰু পটল আলু ভাজি এনেকৈ বিতিয়া ৈ খাই দিওঁ আৰু তাৰপাছত সেয়া খালোঁ খোৱা অকণমান দেৰি হৈছে বাৰু িছে এনেই আৰু অকণ সোনকালে খোৱা যায় চাৰে নটা নটামানত খোৱা যায় ঘৰত ফ্ৰাই কৰি বাচন দিলোঁ বাচন মানে ৰাতিপুৱালৈ মই ফৰি দিওঁ এতিয়া আৰু
অ ঠিকে আছে চব কাম বিলাক আজৰি হৈ যোৱা যায় আৰু
অব তাৰপিছত গেছ হৈছিলো বেছ চাফা কৰা এইবিলাক কৰি মেলি দেৰি হৈ যায় আৰু এতিয়া অলপ
উম আহ ঠিকে আছে
আৰু বহুত কি খালা
এই এতিয়া মই মই খালো কণী তাৰ পিছত দালি আৰু অলপ ভাজি বাকীিবি মিক্স ভাজি ঘৰৰো শাক আছে আছিল অলপ চাধা শাক তাত তাৰ পিছত আৰু বাকী কিবা কিবি ভেবেলী লগত হয় অ আছে এনেকে চাদা শাক বুলি এটা তাৰ পিছত ভেবেলী লতা এনেকে মিক্স আৰু আলু চালু দি পেলাই বটল তেনেকে ে দি পেলাই আৰু হেন্দি দিয়া গৈছে প ততে
অঁ মানে ঘৰৰ খাই ঘৰৰ শাক
ঘৰৰ খান খানা অ ঘৰুৱা খানা হয়
আৰু মাছ নাছিল নেকি তাতে শাকত মাছ দিয়া নাই নেকি
আজি মা মাছ চাছ নাই বাৰু আজি বৃহস্পতিবাৰে যে আমি মাছ চাছ নাখাও বাৰু তেনেকে উম
বৃহস্পতিবাৰ মই বৃহস্পতিবাৰ নামানো এনেই কিন্তু এই
আহ
যেনেই সেইকাৰণে মানে বৃহস্পতিবাৰটো খোৱা নাই আৰু এনেকৈ মই নামানো বাৰু মই মই খালি সেই অমাৱস্যা আমাবস্যা আৰু একাদশী মই সেইবিলাকে মানো আৰু বাকী আগতে মই মঙলবাৰ মানিছিলো শনিবাৰ মানিছিলো আজিকালি নমনা হৈ গ'ল আৰু
ঠিকে আছে মানে এতিয়া আৰু সময়ত খাব লাগে
অ অ অ
ভালকে খোৱা লোৱাটো বেছিকে কৰিব লাগে যিহেতু কষ্টকৰ কাম কৰা হয় ন!
অ পনীৰ কণী এইটো বৃহ পতিবা আজিটো নিৰামি খাইছা বুলি কৈ থাক লাগে কণীখন কাৰণে খাইছা
কণী মানে এইটো উ ভেজতে পৰে বুলিয়ে ক'ব পাৰি আৰু
নিৰামিষ নেকি?
নিৰামিষ
আপুনি নিৰামিষ হয় নেকি বাৰু?
এনেই অ কয় বুলি শুনো আৰু নাজানো তথাপিতো কণীটো খাইছো আৰু প্ৰটিনটো লাগে যে কাৰণ আমি মাংস এনেকে ৰেগুলাৰ বেচিছত বা নাখাওঁ গতিকে প্ৰটিনটো নহলে গাত শক্তিটো নাপাম অ
উম প্ৰটিনটো খাই থাকিব লাগে ন!
অ প্ৰটিনটো উম মানে দেহত লাগেই যিহেতু অ প্ৰটিনটো খাই থাকিব লাগে ধৰি লওক কিছুমানে মাংস খায় ত মাংস খাব পাৰে হা হা সদায় সদায় মানে কেতিয়াবা মাজত নাখাও বাৰু শনি বাৰে অ মংগলবাৰে পোৱা নাযায় বাকী কেইটা বাৰে খাওঁ বাৰু
আৰু কিহত কিহত পোৱা যায়নো প্ৰটিন
প্ৰটিনটো মাছ মাংসত পোৱা যায় তাৰপিছত আৰু এ অ'মেগা থ্ৰী মাছ অ' অ'মেগা থ্ৰী মাছ থাকে কিন্তু ইয়াতে আমাৰ ধৰি লোৱা কে নাপায় ছেলমন ফিছ কিবা এনেকে থাকে গতিকে সেইবিলাকতো অ'মেগা থ্ৰী ফিফটি ছিক্স বেছি থাকে। যিহেতু আমাৰ অ দেহৰ কাৰণে ব ইমান বেছি নাথাক কে
উম অ' আৰু বাকী কণীৰ কথা কওঁতে মনত পৰিলে কণীৰ কথা কওঁতে মনত মই লোকেল কণী আনিছিলোঁ। লোকেল কণী কিনি আনিছিলোঁ আৰু ত্ৰিছটামান। কিন্তু কি ফ্ৰিজতে থৈ দিছিলো বাৰু। সেই কথাবোৰ মানে কি
অ'
মই যেতিয়াই বইল মই বইল কৰি খাওঁ এনে যেতিয়াই মই বইল ক ‌ লওঁ এইটো মানে কিবা আছে। পতা হৈ আছে কণীটো এনে তে বেয়া হৈছে। বেছিভাগ কণী বেয়া ওলালে তাৰপিছতে বহুত সেনেকুৱা বহুত পুৰণা চাগে এনেকৈ দিছিলে। এইটো তেনেকে আৰু এ এইটো যিটো বাকচ কণীৰ বাকচটো খুলিলেই মানে গোন্ধ পোৱা ধৰণে পোৱা ধৰণে পাওঁ। দুটা কণী ভাঙাও আছে ন পেলাবলৈও আছে। খোৱা নহ'লে ভালকে এইবাৰ।
কিছুমান মানে বেয়া বস্তুও দিয়ে নেকি।
অ' আৰু যি গোন্ধ ওলাল মানে এতিয়া মোৰ খাবই ইচ্ছা নাই কণী উম
লোকেল কণীৰ নামত মানে কিছুমানে ঠগাই ন।
উম অকাই
টো এটা দিগদাৰ অ বাকী গৰম কেনেকুৱা তাতে
অ কাইি মই তমেই পাইছোঁ আহি বহুত বেছি মৰমালে এই ৰ'দটো বহুত আছে আৰু মানে ওলাব এইদান পুৰা জুই অঁ আজিও আজিও গৰম আছে আজি খালি কালিৰ নিচিনা ৰ'দ নাই কালি নিছিলনা ল'ত নাই সেইটো এটা গোপগোপনিিৰ যিটো গৰম এটা আমাৰ এইটো আমাৰ নিচিনা অঞ্চলত হয় গোপগোপনিিৰ যিটো গৰম সেইটো আছে মানে ৰ'দটো বহুত নাই কিন্তু সেই সেই গৰমটো আছে ওলাব নোৱাৰি কিন্তু বহুত গৰম আৰু মানুহ ভালি যায় আৰু আি দি হাইড্ৰেকেড হৈ যায় ন পানীটো কমি যায় মইতো মানে মই বহুত বেছি খামো আগৰ পৰা খামো
উম উম মইও ঘামো বাৰু ঘামিলে ভাল ঘামিলে মানে ট টক্িক বিলাক এ যিবিলাক আমাৰ দেহত বেয়া মানে টক্চিক বস্তু থাকে সেইবোৰ ওলাই যোৱায় টক্চনৰ উম
অ অ অ মাতটো অলপ ভাঙা ভাঙা হৈ গৈছে মানে গম বুজি পোৱা নাই হেল্ল'
অ অ
অ অ কওকচোন কচ অ অ মাতটোো মানে অলপমান ভাগি ভাগি গৈছে অলপমান জেগাটো চেঞ্জ কৰি দিয়া নেকি হেল্ল' হেল্ল'